শুনিছেনে? অ কি কৰি আছে? হেল্ল'
আছো এনেই।
অ কওক কি কৰি আছে? অ শুনিছো শুনিছো। আপোনাৰ মাতটো অলপমান কাটি কাটি আহিছে, অ অঁ এতিয়া শুনিছোঁ।
বাকী চাহ তাহ খালে?
পিছতে পৰি অ চাহ নাখাওৱে আমি।
অ হয় নেকি?
বাকী ঘৰত ভালেই?
উম ভালে, গৰম বন্ধ কেনেকা?
গৰম বন্ধ এই আৰু ঘৰতে।
ক'তো ওলাই কৰি বাৰতে যোৱা হোৱা নাই।
অ এনে বৰষুণ আহিছে নে আপোনালোকৰ সেইটো চাইডে?
অ আহিছে, একেদিন দিয়ে আছে।
অ ভালেই হৈছে ইমান কষ্ট হৈছে।
হয় ভাই বা ৰ'দতো একে দিলে যে। ৰ'দটো দি দি বৰষুণটো দিওঁতে অলপমান ভাল লাগিছে বাৰু দে। শুনিছে?
বৰষুণ আহি হেল্ল'।
অ অ শুনি আছো, নহয় আপুনি আক
ক' বোলো হেৰি ৰ'দ এ কি বৰষুণ কি ৰ'দটো দি দি বৰষুণতো দিছে যে ভালেই লাগিছে বোলো।
অ অ অ নহয় আমাৰ ইয়াতো এতিয়া বৰষুণে আহি আছে, এতিয়াহে মই ওলাই আহিছো বাহিৰলে।
অ আমাৰ এইফালে আকৌ দিয়া নাই দেই, বতৰটো বেয়া কৰি আহিছে দিবও চাগে ৰাতি মানে।
অ মানে মই ভিতৰৰ পৰা আজি ওলোৱাই নাই, এতিয়া ওলাইছো দেখিছো দেখোন বৰষুণ দি আছে।
ভালেই
ন ভালেই হৈছে, গৰমটো আছে বাৰু। এ নহয় এতিয়া ভালে হৈ ছে মানে কি আমি এতিয়া মানুহে পানী এগিলাচ লৈ খাব পাৰিম গৰম উঠি ছে বোলে ফেনখন ল'ব পাৰিম গাত পানী অকন ঢালিব পাৰিম এই চৰাই চিৰিকটিবোৰে কি কৰিব
অ সিহঁততো একেবাৰে
জীৱ জন্তু বোৰে
সেইটোৱেটো
ইমান বেয়া লাগি যায় সিহঁতক দেখিলে
আমাৰো ঘৰত এজনী হেৰি মানে আৰু আপোনাৰ কি বুলি ক'ম আৰু সৰু পোৱালি হেৰি এটা আছে এ কুকুৰ বুলি কবলে বেয়াই লাগে
কুকুৰে আৰু হ'লও কুকুৰেই
হ'লেও কুকুৰে আৰু তাইলৈ বেয়া লাগে গৰমত একেবাৰে কত থাকিম কি কৰিম মানে এনেকে হেৰি কৰি থাকে
আমাৰ ঘৰতো তেনেকুৱা এতিয়া এটা ৰুমতে ফেন দি পেলাই থৈ দিয়ে উপায় নাই
অ আমাৰো
আমাৰ ডাঙৰটোৱেটো একদম ৰাত ৰাতিপুৱাৰ পৰা হুলস্থুল লগাব একদম সেই বান্ধি থোৱা থাকে যে তাই
অ অ আমাৰো বান্ধি থোৱা থাকে একে
তাক এখন ফেন লাগিব আৰু কেইটামান আছে সেইকেইটাও ফেন লাগিব এহতে মানে ফেন নহলে নাথাকেই মানে আৰু হয়ো গৰমটো সজ্য কৰিব নোৱাৰে ন
নোৱাৰে নোৱাৰে এ মানুহে নোৱাৰে সিহঁতেনো আৰু কি ন
সেইটোয়ে সিহঁতো জীব আৰু ছাগলী বোৰো একে আমাৰ সিহঁতৰ ছাগলী খিনিও দি থৈগে সিহঁতে থাকিবই নোৱাৰে মানে
অ ছাগলী তাগলী বিলাক
আৰু ক'লা ছাগলী বেছি গৰম আমাৰ আকৌ গোটেই কেইটা ক'লা তিনিওজনী ক'লা
সেই
সিহঁতে থাকিব
কিন্দাও টো উম
খাবও মন নকৰে এই কুকুৰ মুখাই খাবও মন নকৰা হৈ গৈছে গৰমত
খাবও মন নকৰা হৈ গৈছে অ আমাৰো বেয়া লাগে হয়
ৰদো আৰু কেনেকুৱা হব
পুৰা মানুহৰে খাবলে মন নাযায় এইটো গৰমটোপা
অ সিহঁতৰ কেনেকা লাগিব বাওঁ কাৰণ নি
সিহঁতৰ দৈ খব নোৱাৰে সেইটোৱে বাকী আপোনালোকৰ হেৰি ক'ৰবাত ফুৰিবলৈ যোৱা নাই
উ নাই যোৱা যোৱাই হোৱা নাই এই হেৰি গৰম চৰম কিবা কিবি এইবোৰ হেৰিয়তে মানে ফুৰাটো এবাৰ নহবই আৰু
হয় দিয়ক
গৰম বন্ধ বুলি নাই নাই চোৱা নাই এইবতি মানে মানে ইণ্টাৰেষ্ট নাই আৰু
হয় হয় হয়
এতিয়া বয়সো হ'ল নহয়
তাকে
সিহঁতে কৈ আছিলে, ছোৱালীয়ে মই নাযাও। নাযাওঁ মানে হেৰি নহয়গে, দেউতাকে অফিচৰ পৰা অহা দেৰি হয়, ৰাতি গ'লে আকৌ - আহা দেৰি হৈ যায়, দিগদাৰ নিমিলে মানে।
অ আচ্ছা।
সময়বোৰ।
সময় নিমিলে হয় হয়, সেইটো হয় বাৰু দে।
কাৰণ ফ্ৰী হ'লে ভাল আৰু, আমাৰ ক'ত ফ্ৰী।
সেইটো হয় বাৰুতে, আমাৰ মাহতো যাব পৰা নাই বাৰুতে।
অ,
সেই একেই। আকৌ সেই ডিউটিৰ পৰা অহাৰ পিছত দেতাৰ তাৰপিছত আকৌ দিগদাৰেই হয়। আমি বাৰুতে এনেই লগৰ কেইজনী মানৰ লগত গ'লো বাৰুতে।
অ, অ
সেই তেনেকে আৰু।
আৰু তুমি কতেই, কত ঘৰ?
মোৰ ঘৰ আপোনাৰ এই হেৰি পিঠা খোৱা।
পিঠা খোৱা ক'ত?
এই পিঠা খোৱা পা আপোনাৰ এইফালে সোমাই আহিব লাগে লিখৰ গাওঁ ম‌ইলা গাওঁ এইফালে, আহিছে নে?
অ সেইফালে যোৱা নাই এনেই পিঠা খোৱা মানে - আমাৰ মানুহ ঢেৰ আছে তো মাহীক বিয়া দিয়া হৈছে পেহক তালে বিয়া দিয়া হৈছে।
এ পিঠা খোৱা ক, হেৰি নাম পিঠা-
অ, নাম পিঠা- খোৱাত এইখন পিঠা খোৱাত পেহীক বিয়া দিয়া হৈছে আকৌ নাম পিঠা খোৱালে - মাহীক বিয়া দিয়া হৈছে।
অ আচ্ছা।
অ, আমাৰ বেচেৰীয়া।
অ বেচেৰীয়া আচ্ছা।
উম,
এফালে কেতিয়াবা পিঠা খোৱালে আহিলে ফোনচোন মাৰিব আপুনি।
হয়, যোৱাই নহয়। এনে মোৰ মা ঘৰ হেইয়াত এ বেচেৰীয়াতে। মই বিশ্বনাথ চাৰিআলিত থাকো মানে।
অঁ আচ্ছা। বিশ্বনাথ চাৰিআলিত আমাৰ মানুহ আছে বাৰুতে, মামী আইতাহত আছে।
ক'ত?
বিশ্বনাথ চাৰিআলি আপোনাৰ এই টাউনতে।
অ, কোচগাঁৱত হ'ব চাগে!
অ কোচগাওঁ হবলা অ, মইয়ো ইমান ভালকে চিনি নাপাওঁ বাৰু তে গাওঁ বিলাক কিন্তু।
অ, অ আমিও কোচগাঁৱতে থাকো বাৰু।
এই
ইমান ভাল লাগিছে আজি দিনত কালিও আহিছে দিনত বৰষুণ পৰহি দিনত বৰষুণ - এতিয়া মানে চৰাইবোৰৰ - অ কিবা এটা হেৰি এটা আঘত দিয়ে যে এই ৰাতি বৰষুণত যে ভেকুলীয়ে মাত- মাতে চৰাইয়ে মাতে ইমান ভাল লাগে পোকবোৰে মাতে যে।
ভাল লাগে হয়।
এ মাতি আছে মানে ভাল লাগিছে শুনি পেলাই।
আৰু আপুনি চাবচোন একেবাৰে হেৰি বৰষুণ নাপালে ভেকুলী বিলাকে খুব মাতে নহয়।
অঁ, বহুত মাতে।
সেইদিনাখন আমাৰফালে একেবাৰে কেনেকুৱা মাতিছে, উম?
অঁ, সেইটো আৰু বোপা ককাৰ সহজ মইনু এৰিম কিয় বুলি কবিতাতে আছিলে।
সেইটোৱে, হয়টোৱে।
তেনেকে সেই মানে একেই ন আগৰ পৰাই শুনি আহিছো যে বৰষুণ নিদিলে ভেকুলীয়ে মাতে। হয়ো ভেকুলীয়ে মাতিলে বোলে ভেকুলীয়ে মাতিছে বৰষুণ দিব।
উম উম।
হয়ো কথাটো আৰু।
ক'ৰবাতো নিদিলে বিয়াই পাতি দিয়ে।
বিয়াই পাতে।
সেইবিলাক আগৰ দিনৰবলাক একেবাৰে আৰু।
ন সেইবোৰ কথা কিন্তু সঁচা কথা আমাৰ মানুহে আজিকালি কিবা চ মানে বেলেগ চাইন্ঞ্চলৈ লৈ যায়গে।
চাইঞ্চল লৈ যায়গে হয়।
কিন্তু অ কথাবোৰ হল সোচা আগৰ দিন মানুহে চাইকেল চলাই ঘৰিছিলে গাড়ী- ঘোঁৰা ইমান নাছিলে মানুহে সুযোগ আহিছিলে এ মানে স্বাস্থ্য ঠিকে আছিলে পলুচন ইমান নাছিলে। উম পলুচন নাছিলে এতিয়া পলুচন বেছি বে গাড়ী বেছি বেমাৰ বেছি।
বেমাৰ বেছি একেবাৰে।
এতিয়া চাইকেলনো কি সেই আগৰ মানুহখিনিহে চাইকেল চলাই এতিয়াও।
অ আগৰ মানুহ বিলাকে চলাই আজিকালিতো চাইকেল নোচোৱেই পোৱালী বিলাকে। খালি এ বাইক স্কুটি অঁ, সেইবিলাকে।
তাৰ পৰা কি হৈছে আমাৰ আমাৰ ক্ষতি হৈছে। ন' ক্ষতি আমাৰ নিজৰ হৈছে এতিয়া তোমালোকে নাই পোৱা চাগে আমি সৰুতে যিটো পৰিবেশ পাইছিলো সেইটো পৰিবেশ আমাৰ ল'ৰা ছোৱালীও নাই মানে বা তোমালোকেও নাই পোৱা মানে আমি যিটো পাইছিলো মানে সেইটো হেৰিতটো মানে বেলেগ আছিলে গছৰ গছ এডালৰ তলত বহি থাকিলে হাৱা পাওঁ আমি এতিয়া ফেন তলত বহিলেও হাৱা নাপাওঁ।
এতিয়া ফেন তলত বহিলেও হাৱা নাপায় এতিয়াতো এ চিহে আপোনাৰ।
অঁ, এ চি নহলে আজিকালি কাম নাই কিন্তু লব পৰাহে ল'ব নোৱাৰ বিলাকে কি কৰিব?
সেইটোৱে আও এ চি টো থকাতটো ভাল কথা নহয় দেই আপোনাৰ। এ চি ৰ তলত থকাতটো এ চি ৰ পৰা আপুনি ওলাই আহকচোন? নোৱাৰো আৰু আপুনি এ চি তলৰ পৰা ওলাই আহকচোন কেনেকুৱাকে গা চা পুৰি যাব আপোনাৰ।
মই গাড়ীত এ চি ল'লেও মানে ওলোৱা সময়ত মোৰ কিবা হেৰি হৈ যায়। আকৌ এচি টো লৈ পুৰা স্কিন টো মানে টানি আনে।
টানি আনে হয়।
ইমান নোৱাৰো আৰু ডিঙি কিবা খুৰ খুৰ খুৰ খুৰকে এটা হেৰি হব। হৈ লৈ মোৰ মানে মাতো পুৰা বহি যায়গ ডিঙিত ঠাণ্ডাতটো লাগি যায়।
হুম।
সেইকাৰণে ডিঙিত কাপোৰ এখন মাৰি লও মই নহলে একদম চাদৰ খন দিয়ে ডিঙিটো ঢাকি দিওঁ
হয় এইবিলাক আমি আগৰ পৰা পোৱা নাই ন
অ সেইটোয়ে আমি পোৱা নাই আমাৰ আগতে দুফালে দুদাল গছ আছিলে ৰাধাচূড়া আৰু কৃষ্ণচূড়া বুলি
হয়
গেটৰ ওচৰত বন আছিলে গোটেই তাত পাতি পাৰি লওঁ স্কুলৰ পৰা গৈ আৰু সেই পাতিতে পৰি পেলাই তেনেকেই থাকো ওচৰৰ মানুহ কিমান গো গোটা হৈ যায় মানে কমেও পোন্ধৰ বিশটা মানুহ এইফালে কেম উলিয়াই লব কেম খেলিব
হয়
দাদাহঁতে কেম খেলি থাকিব আমি সেই তাতে তেনেকে পাতিয়ে চাতিয়ে পৰি তেনেকেইে থাকি যাওঁ মানে ফেন বা কিবা অ ভাল লাগে আমাৰ আইতা আছিলে আইতাই বিচি থাকে বিচনী এখন লৈ আইতাই বিচি থাকিব বিচনী এনেতো বিচনী নাই কিন্তু মোৰ ঘৰত আছে দেই এখন হে হেই মোৰ ঘৰত আছে
আজিকালিতো পোৱালিয়ে বিচনী কি সেইটোও চিনি নাপায়
অ চিনি নাপায় অ
আৰু লেম্প চেমটো দেখিয়ে পোৱা নাই পোৱালিয়ে
অ লেম্প দেখিয়ে পোৱাাই আমাৰ পোৱলিয়ে দেখি পোৱা নাই আমাৰ ছোৱালীয়ে দেখিছে এই ল'ৰাই দেখা নাই তাই মানে দেখিছে যদিও ইমান মনত ভালকে নাই কিন্তু এ আমাৰ ল'ৰাই দেখা নাই মানে লেম্প
এ এতিয়া এতিয়া পোৱালি আপুনি সোধকচোন লেম্প দেখিছানে কিবা দেখিছানে নাই দেখা নাই
অ দেখা নাই
আগতে আমি আপোনাৰ হেৰি দেখিছিলো গৰু গাড়ী
অ গৰু অ এতিয়া অ এতিয়ানো আ কত ল'ৰা ছোৱালীয়ে দেখিছে আৱ গৰু গাড়ী
এই এতিয়াতো গৰু গাড়ী একোৱেই নাই আপোনাৰ
আমি গৰু গাড়ীত উঠি মামাহঁতৰ ঘৰলৈ আহিলে গৰু গাড়ীত উঠো
ভাল লাগে ন পথাৰলৈ যে আগতে একেবাৰে
গৰু গাড়ীত যায়
গৰু গাড়ীত যাই যে একেবাৰে সেইটো কেনেকোৱা ফূুৰ্তি এটা
আমি উঠো গৰু গাড়ী মামাহঁতৰ ঘৰলৈ আহিলে উঠো আমাৰ ঘৰত নাছিলে যে আমাৰ গাঁৱত আছিলে কিন্তু আমাৰ ঘৰত নাছিলে মানে তা পা এই মামাহঁতৰ ঘৰলৈ আহিলে উঠো মানে গৰু গাড়ীত উঠো বা তাত খেলি আছো গাড়ী আহা মামাই গৰু গাড়ীখন লৈ আহিলে দেখিছো আৱ এই উঠি লওঁ মানে জাপ মাৰি।
ভাল লাগে এইবিলাক
অ জাপ মাৰি ওলমিব পাৰি যে।
উম
এইবিলাক মানে বদমাচি আজিকালিতো পোৱালিয়ে খেলিব কুতুৰা লৈ খেলিছিলো নাৰিকলৰ কুতুৰা
অ নাৰিকলৰ কুতুৰালৈ হয় কও আমি তাত নাৰিকলৰ খুতোৰাত ভাত বনাওঁ দালি বনাওঁ সেইবিলাক আগৰ আমাৰ খেলা।
অ অ এ এতিয়াতো আৰু
এই এতিয়া পোৱালিয়েটো মোবাইল পা আপোনাৰ হেৰি নকৰে নে- খেলেই আজিকালি পলিং খেলা নেদেখাই হ'লোঁ।
আজিকালি পলিং মোবাইল